হেল্ল' হগল হয় গ'ল
হল
হয় এতিয়া তোৰ নাম্বাৰটো মই সঞ্জীৱক দিব লাগিব তা তাপা সি তটো নাম্বাৰটো ৰেজিষ্টাৰ কৰাই দিব তাৰ পাছতহে তই পেমেন পাবি মই দিয়ে থৰ নাম্বাৰটো অথনি কলো বাৰ দি থবলৈ কৈছিলে
এতিয়া মই ফোন কৰিলেও তোক এইটোৰপাহে কৰিব লাগিব ন বেলেগকে ডাইৰেক্ট কৰিলেো নহ'ব
নহব
হু
গাই থাক কিবা এটা কথা খাম নহ'লে ব্লক কৰি দিব
কোৱা কথাই নোলোৱা হ'ল নে কিনো
নহয় মই নাম্বাৰটো দি আছো মানে চজ
অহ তই এতিয়া অনলাইন কৰিলি নে কি
নাই কোৱা
কৰিবি নে কি
কৰিম ছেভেন সেইটা আকৌ ক'ব নোৱাৰি নহয় হেই তই এতিয়া দাদাই কৰি দিব নে কি দু ভাগৰ হা হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছা নে হেল্ল' হেল্ল' নেটৱক
হেল্ল'।